হেল্ল'
হয় শুনিছোঁ অঁ শুনিছোঁ হেল্ল'
উম
কি কৈছ
এ অলপ ভাত চাত বনাই আছো তই কি কৰি আছ
মই মানে এনেই আছোঁ গাঁৱলৈ আহিছিলোঁ অকণ মানে খেতিপ পথাৰৰ ফালে গৈছিলোঁ
বা এই খেতি পথাৰত গৈছ কি কেনেকুৱা লাগিল খেতি পথাৰত গৈ
এ আচলতে বহুত দিন আগতে আহিছিলোঁ মই যেতিয়া গৰু আছিলোঁ তেতিয়া মানে বহুত বেছিকৈ অহা হৈছিলে মানে এনে কিন্তু এতিয়া ডাঙৰ হোৱাৰ লগে লগে তেনেকে সময় সুবিধাও নিমিলে সেইকাৰণে পটককৈ অহা নহয় এতিয়া মানেিছোঁ যেতিয়া ভাল লাগি আছে বহুত মানে চাৰিওফাল ন খাই মানে ভাল লাগে কিবা মনৰ শান্তি লাগে আৰু গাঁৱত আৰু বিশেষকে চহৰত থকাৰ কাৰণে মানে এ মানে গাড়ী মটৰ হাল্লা মানে তাৰপিছত আকৌ প্ৰদূষণ এইবোৰৰ কাৰণে মানে বহুত অসুবিধা হয় এতিয়া গাঁৱত আহি বহুত বেছিকে ভাল লাগিছে আৰু বিশেষকে গাঁৱৰে মানে খেতি বাতিৰ পৰিৱেশৰ‌ ওপত বেছি ভাল লাগে
অ এতিয়া কি কয় ঠিকেই কথাটো মই সেইটো কৰা নহয় ময়ো বৰ্তমান গাঁৱত যাব পৰা হোৱা নাই যদিও আগতে গাঁৱত গ'লে এইখিনি মমান সময়ত এতিয়া যিহেতু বাৰিষা কাল চলি আছে এই বাৰিষা কালত ধৰ হেৰি আহ, কি কয় খেতি পথাৰত সকলোৱে মানে পথাৰতে মানে ব্যস্ত থাকে, সকলোৱে পথাৰত কঠীয়া তোলে। কম হয় কঠীয়া কঠীয়া ৰুৱে এইবোৰ কৰে, ত' সেই এইবোৰ ভাল আৰু এইবোৰ মানে আগতে মোৰ মনত আছে, মই আমাৰ যেতিয়া মানে মোৰ ককা আছিলে ককাই মানে, সৰুতে যেতিয়া মই বিদ্যালয় মানে বিদ্যালয় যেতিয়া মানে বন্ধ পাওঁ, যিহেতু গৰম বন্ধ দিয়ে, এইখিনি গৰম বন্ধৰ সময়ত এই গৰম বতৰ সময়ত যেতিয়া তেতিয়াই যাওঁ মানে তেতিয়াই মানে তাতে দেখা পাওঁ, মানে ককাই মানে খেতি কৰি থাকে মানে। ত' সেই খেতি কৰোতে যেতিয়া মানে মইও মানে হেৰি হাল চাল মানে বাওঁতে অলপ মানে মইও চাইছিলো কেনেকে হাল বায়, ত' এইবোৰ মানে এইবোৰে মানে বহুত ভাল লাগে মানে এইবোৰ কৰিবলৈ, এইবোৰ দেখিবলৈও ভাল লাগে।
হয় হয়, ঠিকে ঠিকে কৈছা, ঠিকে কৈছা, আচলতে মইও তোৰ যেতিয়া সৰু আছিলোঁ তেতিয়া আহ মানে অষ্টম মান, সপ্তমমান শ্ৰেণী পঢ়ি থাকোতে মানে সদায় মানে চ গৰম বন্ধ দিলেই মানে ছয়মাহৰ ভিতৰত মই, তাকে হেৰি প্ৰায় মানে ক'ব গ'লে দেই, এমহীয়া যিটো গৰম বন্ধ দিয়ে, সেই গৰম বন্ধ পালে পোন্ধৰ বিশ দিন মান তাতে থাকিছিলো। আৰু তাত মানে যিবোৰ কাম বোৰ মই শিকিছিলো বা চাইছিলো তোৰ তাৰ মানে নাঙলৰ পৰা ধৰি আদি মৈ মাৰা মানে বিভিন্ন ধৰণৰ কাম কাজবোৰ, এইবোৰ মানে সঁচাকেই মোৰ বহুত বেছি ভাল লাগিছিল আৰু বহুত কেইথা মানে তেতিয়া শিকিছিল আৰু যি মানে বোকাৰ গোন্ধ সেই, বোকাৰ গোন্ধটো মানে বহুত বেছি ভাল লাগে। লগতে মাছ মৰা বা বিভিন্ন ধৰণৰ কাৰ্যকলাপবোৰ মই মানে তাতে শিকিছিলো। আৰু এতিয়াও মানে এইবোৰ সেইবোৰ দিনলে মনত পৰে কিন্তু, এতিয়া যিহেতু মই ক'লোৱে যে, সময় সুবিধা একো নিমিলে গতিকে, তেনেকে মানে পতকে অহা নহয়, কিন্তু এতিয়া আহিছো। যেতিয়া মানে ভাবিছো অলপ কাম কাজবোৰ শিকি যাওঁ আৰু কৰিও যাওঁ বুলি। বাকী সেয়াই মানে আৰু বেলেগ বেলেগ মোৰ যি ভাইটি ভন্টিসকল আছে মানে, তেওঁলোকো আহিছে, গতিকে তেওঁলোকৰ লগতো অলপ ফূৰ্তি ফূৰ্তি কৰি আছো আৰু, মানে অলপ মনোৰঞ্জনৰ মানে বস্তুবোৰ কৰি আছো আৰু।
তাকে কিন্তু কিবা মানে হেৰি, আহ কিবা মানে অলপ সলনি হৈছে নে? সাল সলনি হৈছে নে? যিহেতু কৃষিত আগৰ লেখীয়াকৈ খেতিৰ? খেতিৰ ক্ষেত্ৰতে আজিকালি দেখা যায় আগতে মানুহে হাল বাইছিলে, হাল বাইছিলে বা হাতে দিয়ে মানে হেৰি মানে কঠিয়াবোৰ তুলিছিলে, কিন্তু আজিকালি দেখা যায় প্ৰায়ে মানে হাল বাবলৈ মাটি চহাবলৈ মানুহে ট্ৰেক্টৰৰ ব্যৱহাৰ কৰে। আজিকালি যেন মানে এই গৰুৰ যিটো ব্যৱহাৰ হাল পাবলৈ সেইটো ব্যৱহাৰ মানে সেইটো কমি গৈছে। আজিকালি সকলোৱে মানে উন্নত হৈছে এই প্ৰযুক্তি মানে বিদ্যা প্ৰযুক্তি অহাৰ পিছত মানে কৃষি ক্ষেত্ৰতো মানে বহুতো উন্নতি হৈছে নেকি? আজিকালি
হয়।
মানে তেনেকে হাল বোৱা দেখাই নাযায় মানে মানুহ মানুহক।
হয় হয়। ঠিকে ঠিকে কৈছ তই, আগতে মানে কি হৈছিলে আগতে বহুত বেছি পৰিশ্ৰম হৈছিলে মানে খেতিয়ক। বহুত বেছি কষ্ট হৈছিলে, আগতে নিজে মানে সকলোবোৰ বস্তু কৰিবলগীয়া হৈছিল, নাঙল দিয়াৰ পৰা, শালবোৱাৰ পৰা, মৈমাৰাৰ পৰা ইত্যাদি। কিন্তু এ এতিয়া মানে অত্যাধুনিক যিবোৰ যন্ত্ৰ পাতি আছে, অত্যাধুনিক যন্ত্ৰ পাতিৰ সহায়ত মানে বহুত সহজতে কামবোৰ কৰি ল'ব পাৰি। আৰু বহুত পতককে কৰি ল'ব পাৰি। কিন্তু, মই ভাবোঁ যে, তাৰ ক্ষতি এটাও আছে, যিহেতু মানে, যিহেতু আগতে মানে, মানুহে নিজে কৰিবলগীয়া হৈছিল। গতিকে, আগতে মানুহৰ মানে, নিবনুৱা সমস্যাটো ইমান বৰ বেছিকে মানে, নাছিল। তেওঁলোকে মানুহবোৰে, কাম পাইছিলে আৰু লগতে টকাও ঘটিব পাৰিছিলে। কিন্তু, এতিয়া মানে, অত্যাধুনিক মেচিন অহাৰ ফলত, কি হৈছে মানে, দহজন মানুহৰ কাম মানে, অকল এটা মেচিনেই কৰি দিয়ে। গতিকে, মই ভাবোঁ যে, কৰ'বাত নহ'লে, ক'ৰবাত মানুহৰো ক্ষতি হৈ আছে! কিন্তু, এইটোও হয় যে, খেতিৰ আমাৰ যিবোৰ বস্তু মানে, যন্ত্ৰ-পাতিবোৰ আহিছে। তাৰ ফলস্বৰূপে, আমাৰ উৎপাদন ক্ষমতাটো দিনক দিনে বৃদ্ধি পাইছে আৰু লগতে মানুহৰ যি কষ্ট মানে, সেইবোৰ কমি-কমি আহি আছে। কিন্তু, মই কিন্তু, মই এতিয়া, যেনেকে কলোৱেই যে, ইয়াৰ ক্ষতিও হয় আছে! মানুহে মানে, পতককে কামবোৰ বিচাৰি পোৱা নাই। আৰু নিবনুৱা সমস্যা মানে, দিনক দিনে বৃদ্ধি পাব ধৰিছে বুলি, মই ভাবোঁ!
হয়, হয়! আৰু মই ভাবোঁ! খেতি কৰিলে, তই যেনে কে ক'লি গাঁৱত থাকে। কৃষকৰ জীৱনটো কিন্তু, বৰ কঠিন কিন্তু! বৰ পৰিশ্ৰমৰ মাজত তেওঁলোকে দিনটো কটাই। তেওঁলোকে, কাৰণ তেওঁলোকে, সূৰ্য উদয় হোৱাৰ লগে লগে, তেওঁলোকে নাঙল-যুৱলিখন লৈ পেলাই, তেওঁলোকে পথাৰলৈ যায়। পথাৰলৈ গৈ পেলাই তেওঁলোকে, গোটেই দিনটো তাতে থাকে। তাৰপিছত, দুপৰীয়া সময়ত তেওঁলোকে, দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ আহে। তাৰপিছত, দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি, তেওঁলোকে আকৌ, আঁ তেওঁলোকে আকৌ, পথাৰলৈ যাব লগীয়া হয়। যেতিয়া, সূৰ্য অস্ত হয়। তাৰপিছতহে, তেওঁলোকে অলপ মানে, আজৰি হয়। ত' মই ভাবোঁ, এই বহুত কঠোৰ, তেওঁ তেওঁলোকৰ এই কঠোৰ! যি জীৱন! এই কঠোৰ যি পৰিশ্ৰম কৰে তেওঁলোকে, সেইকাৰণে মানে, মই ভাবোঁ! আগৰ দিনৰ যিবোৰ মানুহ আছিল, ধৰা যিবোৰ, খেতিয়ক আছিলে, সেইসকলৰ
হয়!
মানে, বেমাৰ-আজাৰো নাথাকে, তেনেকে। আৰু তেওঁলোকে, অলপ দীৰ্ঘায়ো হয়।
হয়, হয়, হয়, ঠিকেই কছোঁ, ঠিকেই কছোঁ! আচলতে মানে, আগতে বহুত বেছি কষ্ট । এতিয়া, আমাৰ ককা হঁতৰ কথাই কওঁ বা আমাৰ বৰ দেউতাহঁতৰ কথা কওঁ, তেওঁলোকে বহুত বেছি কষ্ট কৰে! ৰাতিপুৱা পাঁচটা বজাতে উঠি তেওঁলোকে আৰু ৰাতি মানে, সাতটা-আঠটা মানত ঘৰৰ গৈ পায় আৰু গোটেই দিনটো কষ্ট কৰে আৰু! গোটেই দিনটো কষ্ট কৰাৰ ফলত যিটো তেওঁলোকৰ ব্যায়াম, সেই ব্যয়ামটোও মানে, বহুত বেছি ভালকে হৈ আছিলে! আৰু লগতে মই ভাবোঁ যে! এই ব্যায়াম মানে, আচলতে যিবোৰ কষ্ট কৰে! হাল-বোৱা বা মৈ-মৰা বা বিভিন্ন ধৰণৰ গৰুক মানে, খোৱা দিয়া বা গৰুক অনা-নিয়া কৰা, ইপিনে-ইপিনে কৰা, সেইবোৰে মানে, শৰীৰৰ যিটো কষ্ট মানে, হৈছিলে! সেই কষ্টবোৰ মানে, শৰীৰৰ কাৰণে, আচলতে তেওঁলোকৰ ভালহে কৰিছিলে আৰু তেওঁলোকে, বিভিন্ন ধৰণৰ বেমাৰ-আজাৰৰ পৰাও দূৰত থাকিব, পাৰিছিলে। আৰু লগতে, তেওঁলোকৰ জীৱনটো মানে, এটা সহজ-সৰল জীৱন আছিলে! ৰাতি মানে, সদায়, সোনকালে শুইছিলে আৰু ৰাতিপুৱা সদায় মানে, সূৰ্য হোৱাৰ আগতে উঠি, তেওঁলোকে পথাৰত গুচি গৈছিলে। গতিকে, মই ভাবোঁ যে, তেওঁলোকে যিদৰে জীৱন জীয়াইছিলে, সেই জীৱন শৈলীৰে মানে, আমিও যদি নিজৰ কামবোৰ কৰি যাওঁ, আমি মানে, নিজৰ জীৱনত সফল হ'ব পাৰিম আৰু বিভিন্ন বেমাৰ-আজাৰৰ পৰা মানে, মুুক্ত থাকিব পাৰিম।
অ'! সেইটো সঁচা কথা! আৰু মই কোৱা সেই, মইও ঠিকেই। সেই খিনিকে মানে, ভাবোঁ যে! আঁ কৃষকে, যিসকল তেওঁলোকে পৰিশ্ৰম কৰে, সেইকাৰণে, তেওঁলোকৰ মানে, তেওঁলোকে তাতে ফলো পায়। কিন্তু, মই ভাবোঁ কৃষকে, যিখিনি পৰিশ্ৰম কৰে, ত' তাৰ কিন্তু, বজাৰত যি দৰ-দাম হয়। তাৰকাৰণে বহুতো কৃষকে, নিজৰ যিখিনি মূল্য, সেইখিনি অলপ নাপায়! তেওঁলোকে, বজাৰত যিহেতু মানে মানুহে দৰ দাম কৰে তো সেইকাৰণে মই ভাবো অলপ মানে দৰদাম বোৰ কম কৰিব লাগে আৰু তাৰোপৰিও মই ভাবো যে আহ কৃষকৰ মানে এই অসমত যিটো বানপানী হয় এইটো মানে কৃষকৰ কাৰণে বহুত মানে সমস্যাৰ বস্তু কাৰণ বানপানী হলে এই খেতিবোৰ এবাৰতে বানপানীয়ে উটুৱাই লৈ যায় তোক বানপানীয়ে মানে গোটেই খেতিবোৰ নষ্ট কৰি দিয়ে গতিকে কৃষকৰ তাতে গোটেই বছৰেকৰ মানে তেওঁলোকৰ উপাৰ্জনৰ আয় উপাৰ্জনৰ মানে যি মানে আহিলা মানে যি মানে ৰাস্তা সেইটো মানে বন্ধ হৈ যায় আৰু তেওঁলোকৰ গোটেই কষ্টবোৰ মানে হেৰি হৈ যায় মানে আহ কষ্টবোৰ মানে তেওঁলোকৰ পানীত মিহলি হৈ যায় সেইকাৰণে ভাবো চৰকাৰে অলপ বানপানী মানে নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অলপ ধ্যান দিব দিব লাগে যিহেতু সেই কৃষকৰ সকলৰ লগতে সকলো মানুহৰ লগতে ক্ষতি হয়
হয় হয় হয় ঠিকে ঠিকে কৈছে চৰকাৰে অলপ বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ধ্যান দিব লাগে বিশেষ বিশেষকে মানে মানুহৰ মাজত মানুহৰ মাজত এটা সজাগতা সৃষ্টি কৰিব লাগে আৰু যিসকল মানুহৰ মানে অসুবিধা ‌হৈছে তেওঁলোকৰ প্ৰতি অলপ লক্ষ্য ৰাখি চৰকাৰে মানে বিভিন্ন ধৰণৰ আঁচনি অ দেখিছো মোৰ সেই কোনো সমস্যা সমাধান কাৰনে যি
চুই মাত
গৰম ভাল হয় তাৰ‌ মানে যত আহ খেতিয়কৰ যি মূল সমস্যা সেই মূল সমস্যাবোৰ বুজি মানে চৰকাৰ যিখিনি মানে কৰিবলগীয়া আছে সেইখিনি এতিয়াও বহুত বেছি বাকী আছে আৰু যিখিনি পদক্ষেপ মানে ল'বলগীয়া আছে সেই পদক্ষেপ মানে কৰ'বাত নহলেও ক'বাত এতিয়াও পিছ পৰি আছে গতিকে মই মই ভাবো যে চৰকাৰে বিশেষকৈ তেওঁলোকৰ প্ৰতি ধ্যান দিব লাগে আৰু চৰকাৰ মানে কৃষকসকলৰ যাতে একো অসুবিধা নহওঁক তেওঁলোকৰ মানে যি আহ লাগিলে বা যি মানে শস্যৰ ক্ষেত্ৰতে হওঁক বা তেওঁলোকৰ যি বীজৰ ক্ষেত্ৰতে হওঁক বা তেওঁলোকৰ যন্ত্ৰ পাতিৰ ক্ষেত্ৰতে হওঁক বা বিভিন্ন ধৰণৰ আঁচনি হওঁক সেইবোৰ মানে কৃষকসকলৰ তাত মানে সময়মতে গৈ পাব লাগে বুলি মই ভাবো আৰু বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো বহুত বেছি কৰিব লাগে বুলি মই ভাবোঁ
তাকে আৰু মানে অহ আৰু ইতিমধ্যে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে তেওঁলোকে কৃষকসকলক টকাও দিয়ে মাহে মাহে মাহে টকা দিয়ে আৰু তেওঁলোকে বিভিন্ন মানে আধুনিক যন্ত্ৰ পাতিৰো মানে সহায় কৰিছে আহ তাকে আৰু কিন্তু মানে যিখিনি এই মানে সহায় পাব লাগে সেইখিনি মই ভাবো পোৱা হোৱা নাই যিখিনি যদি তেওঁলোকে পায় তেওঁলোকে বহুত লাভৱান হ'ব আৰু তাৰোপৰি আমাৰ এই এই আৰু মই ভাবোঁ আধুনিক প্ৰজন্মৰ যিসকল মানে নৱপ্ৰজন্মৰ অহ মানে ল'ৰা ছোৱালী আছে তেওঁলোকেও মানে কোটিৰপ্ৰতি মানে অলপ আগ্ৰহ হৈছে আগতকে তেওঁলোকে কৃষি এ কৃষিৰ প্ৰতি মানে ইচ্ছুকতা যি দেখাইছে যিটো মানে এটা এ তেওঁ মানে ই তেওঁ ধনাত্মক দ্বীপ বুলি ক'ব পাৰি
হয় হয় হয় ঠিকে কৈছো আচলতে এতিয়াও মানে বহুত নৱপ্ৰজন্মই মানে বহুতো নৱপ্ৰজন্মই এই কৃষি ক্ষেত্ৰৰ ফালে মানে অলপ নিজৰ আগ্ৰহ দেখুৱাইছে যিটো সঁচাকৈ ভাল কথা আচলতে কৃ‌ কৃষি ক্ষেত্ৰত মানে বহুতে মানে ভীন ভাৱণৰে চায় কিন্তুআচলতে এই ক্ষেত্ৰতো বহুত বেছি মানে ডাঙৰ আৰু বহুত বেছি কৰিবলগীয়া আছে এই ক্ষেত্ৰত। এতিয়া আমাৰ নিবনুৱা সমস্যা যিহেতু দীনক দিনে বৃদ্ধি পাইছে মই ভাবো যে আমাৰ নহব ছো আৰু আমাৰ সমবয়সৰ প্ৰজন্মই সেইফালে অকন তেওঁলোকে দিশ লোৱা উচিত আৰু কৃষকৰ মানে যি আহ সন্মান সেই সন্মান সহকাৰে কৃষকক চোৱা উচিত আৰু কৃষি ক্ষেত্ৰৰ ভালো মানে তেওঁলোকে আগবঢ়া উচিত কিয়নো কৃষ ক্ষেত্ৰ মানে একো বেয়া নহয় এতিয়া আমি দেশ বিদেশত দেখিবলৈ পাওঁ বোতো- মানে দেশ বিদেশৰ আহ যি ডাঙৰ ডাঙৰ কৃষক কৃষক আছে তেওঁলোকে মানে তেওঁলোকৰ ভিতৰতে মানে বহুতো মানুহক কাম কৰা আৰু তেওঁলোকে ভালকে মানে শস্য উৎপাদন কৰি তেওঁলোকে কোটি কোটি টকা ঘটি আছে গতিকে মই ভাবো যে কৃষি উৎপাদন বা আমাৰ যি খেতিয়কৰ লগত জড়িত যি জীৱন যাপন শৈলী সেই জীৱন যাপন শৈলী ক্ষেত অলপ আমাৰ নৱপ্ৰজন্মই ধ্যান দি সেইকাৰণে মানে গতি কৰা উচ
হয় হয় তাকে তাকে এনেই সেইটোয়ে একদম সঁচা কথা। কাৰণ সকলো মানুহে যে চাকৰি কৰিব লাগিব সেইটো কথা নহয় আমি অ কৃষি ষি কিছুসখ্যকে যদি কৃষিৰ প্ৰতি মানে আগ্ৰহ দেখুৱাই পেলাই কৃষি সেই দিশটোকো আগুৱাই লৈ যাওক আৰু সেইটোও মানে বহুত ভাল কথা ঠিক আছে বাৰু আজিলৈ কথা পাতি ভাল লাগিল কৰিছো আজি অঁ উম অঁ।